হেল্ল'
কি কৰি আছা?
এইয়া আছো এনেই। তুমি?
হা হা?
বহি আছো বোলো
অ', অ'। ভাত পানী খালা?
ভাত পানী ইমান জল্দি নাখানা অলপ দেৰিকে খাম।
অ', অ'।
তুমি খালা নেকি?
উ নাই খোৱা দেৰি আছে বাৰটামান বাজিব পাৰে।
অ', তেনেকুৱা
হা হা
মোৰো বলো তেনেকুৱাই হয়।
অ',।
আৰু কোৱা খবৰ খাতি।
উম খবৰ খাতি ভালেই তোমাৰ?
ভাল বেয়া মাজত চলি আছো আৰু।
অ', বাকী ঘৰৰ চবৰে ভাল।
উম ভালে।
অ',।
তোমাৰ
আমাৰো ঠিকে আছে বাৰু।
ঠিক আছে নেকি
অ',। উম ভাত কোনে বনাইছে?
ইয়াতে মানে কোকে বনাইছে মই অলপ বাহিৰত থাকো না।
অ', অ'।
অ'।
তাকে আৰু
তুমি এতিয়া ষ্টাডি কৰি আছানে ন নে হেৰি ষ্টাডি কৰি আছে নে জব কৰি আছে।
অ', জব কৰা নাই বাৰু।
দখণে
নাই নাই বিচাৰি আছো পোৱা নাই।
বিচাৰি আছা নেকি।
তুমি কি কৰা পিছে?
মই জপে কৰোঁ।
অ', অ'।
নিশ্চয় পাবা বোলো।
অঁ পাম পাম চেষ্টা কৰি আছোঁ বাৰু। উম। সেইটোৱে আৰু। কষ্ট নকৰিলেনো কি ফল পাব, আজিকালি একো ফল নাপায়।
উম একো ফল নাপায়। আজিকালি দুনীয়াত কষ্টৰ ওপৰতে চলি আছে।
আহ গৰম কেনেকুৱা দিলে আজি?
আজি গৰম বহুত। এইপিনেতো বৰষুণ বাৰু বৰষুণে বৰষুণ উ এতিয়া গৰম বহুত আছে।
অ',।
আৰু কোৱা।
আৰু পিছে তোমালোকৰ মাহত ঘৰত থাকে চাগে ন।
উম ঘৰ থাকে। ফুৰিব ফুৰিব যোৱা নাই বোলো।
হা? হা?
ফুৰিব যোৱা নাই?
বৰ্তমান।
অ কিয়বা
এনে কব লাগিব
উম
তাকে ক'ত যাওঁ, যাও ন এতিয়া ঠিকেই হোৱা নাই।
কিক হয় নেকি পুৰা অলপ ফুৰিলেহে অলপ মনতটো ফ্ৰেচ, ফ্ৰেছ লাগিব।
অ এতিয়া গৰম বন্ধ পাম আৰু অ গৰম বন্ধ যাব লাগিব আৰু।
গৰমৰ দিনতহে মানুহে ফুৰে আৰু ঠাণ্ডা দিনতো ঘৰৰ পৰাই অলাব মন নাযায়।
ঠাণ্ডা দিনত আৰু কম্বল তলত থ আহ থাকাহে হয়।
সেইটোৱেই। আৰু কোৱা ভাত পানী বনাইছে নাই?
পানী উম অ বনাই আছে।
কি বনাইছে আজি?
আজি মাংস বনাইছে নেকি।
মাংস
আহ খাহী মাংস খাহী।
খাহী, মই ভাবিছিলো গাহৰি বুলিহে ভাবিছিলো।
অ গাহৰি মানে আজি নাই। গাহৰি যোৱাকালি খালো বাৰু। আজি নাই গাহৰি।
আমাৰ ইয়াত চব চলি থাকে।
হা? হা?
আমাৰ ইয়াত বলো গাহৰি, মাছ, মাংস চব মানে কেণ্টিনত চলি থাকে আৰু। আৰু কোৱা?
আৰু অ কিব বুলি কয়
ভণ্টি-চণ্টি আছে নাই তোমাৰ?
অ ভণ্টি আছে। দাদাও আছে। বাৰু অ তোমালোকৰ
আমাৰ মা, দেউতা আহ উ বাইদেউ। এনেকে দুজনী আছে। এনেকে সৰু সুৰা ফেমিলি
অঁ আমাৰো তেনেকুৱাই আৰু, সৰু সুৰাই আৰু।
উম।
বাকী ভালেই চাগে চবৰে ন?
অ চবৰে ভালেই।
কি বুলি কয়, বিজনেচ এটা কৰিম বুলি এ কৰিম, পাৰ্টনাৰশিপ কৰিবা?
বিজনেচ, কৰিম তো, কি বিজনেচ বা?
উ তাকে গাহৰি ফুৰাম।
গাহৰি ফ্ৰাম। অ গাহৰি ফ্ৰাম লাভ আছেটো।
উম লাভ আছে বাৰু, সেইকাৰণে ভাবিছো কৰিম বুলি।
আহ
আজিকালি সৰু পোৱালে তাকে উম পাঁচ হোজাৰ, ছয় হোজাৰ হয়।
উম ডাঙৰটো এতিয়া ডাঙৰ কৰিলেটো পঁচিশ হাজাৰ ত্ৰিশ হাজাৰৰ তলত নাহেই।
অ সেইটয়ে আৰু সেইকাৰণে ভাবিছো গাহৰি ফাৰ্ম এখনে খুলো তোমাক কলো আৰু।
উম। ছমাহ ৰাখিলেই ডাঙৰ হৈ যায়। ছমাহ, ছমাহ, ছমাহ লাগে আৰু ডাঙৰ হবলৈ।
আহ কেইদিনমানতো লাগিবই এনেও বাৰু।
উম গাহৰি ফাৰ্মত লাভ আছে বাৰু, ভাৱ নোহোৱা নহয়।
তাকে তেনেকুৱা তোমালোকৰ অ তুমি চাই থৈ দিয়া আছে নেকি? কি জেগা।
জেগা অলপ চলপ চোৱা আছে বাৰু
অহ।
হ'ব, সেইটোত বাৰু যেতিয়া কৰিম বুলি ভাবিছা তেতিয়া অলপ কৰিব পাৰি আৰু।
উম। তাকে অলপ ফাৰ্ষ্টতে অলপ কমকে আনিম আৰু, ইমান নানো।
উম।
পিছত যদি প্ৰফিট হয় পিছত আৰু আনিম আৰু।
প্ৰথম অলপ, অলপ সৰুকৈ প্ৰথম চাই ল'ব লাগে, তাৰপিছত অলপ মানে যেতিয়া ডাঙৰ হ'ব, তেতিয়া চাব পাৰি আৰু।
অহ, সেইটোৱেই আৰু। আগতে ইমান এসোপা আনি ল'লে, লোকচানো হৈ যাব পাৰে ন?
উম উম, সেইটোৱেই।
এতিয়া
হ'ব দিয়া ন।
হা?
হ'ব দিয়া ন।
ৰখিবা ৰখিবা এক ছেকেণ্ড।
উম উম।
নাকাটিবা দেই।
অহ, অ হ'ব ৰখি আছোঁ।
কৈ থাকা বাৰু বাকী।
আৰু কোৱা? ফুৰিব ক'ত যাম বুলি ভাবি আছা?
অ', ফুৰিব, ফুৰিবলে তাকে ত' ক'ত যাওঁ
ব'লা এদিন যাও নহ'লে?
অহ তোমাৰ মোবাইলটো গ্ৰুপত চোৱাচোন, কিবা এটা গৈছে মানে। সেটো ক'ব নালাগে আৰু ইয়াত।
অ, অ, অ। ব'লা যাও নহবা এদিন।
অ, ক'ত যাবা?
অৰুণাচল চিনি পোৱা?
অৰুণাচল নেযাওঁ দেই, পানী হৈ আছে মানে তাত বানপানী হৈ আছে।
তোমাৰ অৰুণাচল সেইটো ইটানগৰ ছাইডটোত বানপানী হৈ আছে। নহবা এইটো চাইডত যাও। হেৰি শুনিছা? তুমি এইটো কি আছিলে এই দীঘল যদি পেনে যে আছে তোমাৰ দীঘল চুলি নামটো শুনিচান নাই?
অ, অ, দৈমাৰা দৈমাৰা।
দৈমাৰা অ দৈমাৰা যাওঁ ব'লা।
অ, তাত যাব পাৰি বাৰু। সেটো জেগাটো ভালেই আছে। বেয়া নহয়, পিকনিকো খাব পাৰি ন তাত।
অ, তাত পিকনিকো খাব পাৰি টো।
অ, ক'বা তোমাৰ লগৰ কেইটাক। মইয়ো কৈ দিম।
নিশ্চয় কৈ দিম দিয়া, উম উম। একেলগে মিলি গ'লে ভালো লাগিব।
অ, অ অকলে গ'লে ভাল নালাগিব আৰু। অকলে অকলে গ'লে মেইন কথা তোমাক এ কি বুলি কয় ফটো উঠোৱা মানুহ নাথাকিব।
সেইটোৱেটো আজিকালিতো ফটো উঠাই বেছি উম ফুৰিব গলে ফটো উঠাটোৱে মেইন।
উম যতে গ'লেও ফটো মেইনেই মেইন আৰু।
উম এতিয়া ফটো এখন ইনষ্টাগ্ৰামত লগালেহে ভাল লাগিব।
তাকে। সেইটোকে আৰু।
সেইটোৱে। ওলাবা এদিন ন।
ঠিক আছে হ'ব দিয়া আৰু ন?
উম উম হ'ব দিয়া।
অঁ
উ